অ আৱাজ পাইছ
অ অ আহিছে।
অ অহ তোমাৰ তোমাৰ নামটো কি?
মোৰ নাম অনন্দিতা চৰকাৰ।
আচ্ছা আচ্ছা কোৰ মোৰ চাইন শৰ্মা।
অহ ক'ত থাকে আপুনি?
মই তেজপুৰত তুমি কৰত
মই যতি গুতি।
কি কৈছে?
যতি গুতি লখৰা লখৰা ফালে।
গুৱাহাটী।
অ গুৱাহাটীৰে।
অ আচ্ছা আচ্ছা। গুৱাহাটীত মই তোমাৰ পৰহিয়ে গৈ আহিছো ভঙাগৰ ফালে।
হা।
গুৱাহাটী মই পৰহিয়ে আহি মানে গৈছো তাত।
অ আপোনাৰ ক'ত দিছপুৰত থাকে বুলি ক'লে ন।
দিছপুৰ নহয় তেজপুৰ।
তেজপুৰ।
অ।
অ আচ্ছা মই হ'লো দিছপুৰ থাকে বুলি। ক'লে এই মই আচ্ছা, আচ্ছা, আচ্ছা, আচ্ছা। হয় মই গ্ৰেজুৱেচন কৰি আছিলো।
অক কি কিউ কোনটো চেম।
হা।
কোনটো চেম?
চিক্স চেম হ'ল।
আচ্ছা আচ্ছা কি ফোৰ্থ য়েযেৰ কৰিবা নাই?
নাই নাই।
আচ্ছা আচ্ছা।
আপুনি কি জব কৰি আছে নেকি?
নাই নাই মই ফিভ ছেম।
হা।
মই ফিফ ছেম।
ছিক্স ছেচ বি এছ চি কৰি আছে অ।
ছিক্স ছেম ছিক্স ছেম
আচ্ছা আচ্ছা ঠিকেই।
তোমাৰ তো কমপ্লিট হল ন।
অ কমপ্লিট হ'ল।
আচ্ছা আচ্ছা। ঠিকে আছে এতিয়া কি কি কি ৰা ক
ইয়াতে এইটো এপত।
এইটো এপটো তোমাৰ মোৰ হ'ল লাষ্ট ইয়েৰ কৰা।
অ।
তোমা তুমি কেতিয়া পৰা কৰি আছা?
মই বেছিদিন হোৱা নাই কেইদিনমান হ'ল আৰু।
আচ্ছা নিউ ন।
অহ উম।
গৰ আগৰ মিলাক কৰা নাই মানে।
কৰা নাইছিলো নাই।
উম উম আমি বাৰু আগৰ কৰিলো বা প্ৰজেক এইটো থাৰ্ড নেকি মোৰ।
আচ্ছা ঠিক আছে।
অ বাইদাৱে হেৰি কি কি কৰিবা ডিগ্ৰী হল হোৱাৰ পিছত।
এতিয়া বাৰু এনে কম্পিটিভ একজামবোৰ দিম।
আচ্ছা আচ্ছা।
প্ৰিপেয়াৰ কৰিম।
আচ্ছা আচ্ছা ঠিকে আছে দিবা ভালকে।
অহ।
তুমি বেংগলী ন।
হা।
তুমি বেংগলী নেকি?
অ হয় বেংগলী মই।
আত্চ্ছা আত্চ্ছা একচেনটো বা লৌৱা আছাম টাইপ।
হা।
একচেনটো কিন্তু অলপ লোৱাৰ আচাম টাইপৰ।
বুজা নাই কি, কলে‌ লোৱাৰ আছাম টাইপৰ?
নয়, নয়, মানে তোমাৰ মানে আছামিছ একচেনটো লোৱাৰ আছাম টাইপৰ সেইটো কৈছোঁ।
অ, আচ্ছা।
লয়াৰ আছাম হইটো ন, গুৱাহাটী লয়াৰ আছাম। সেইকাৰণে।
এনেই আছিলো আৰু আপুনি কি কৰিব নিট দিব নেকি?
নিত কিয় দিম নিত দিয়া বয়স গ'ল আৰু এতিয়া আও মানে এতিয়া একৈশ বাইশ বছৰ নিত দিবনে?
নাই, এই কলো আৰু
নাই-নাই- নাই নীট মোৰ এইবিলাক টাৰ্গেটেড নাছিল বাৰু। নিটটো তোমাৰ এইচ এছৰ পিছতেদি এটা ডিগ্ৰী কমপ্লিট হ'ব হ'ল, এতিয়া কি নিট দিম আৰু
মই ভাবিলো আৰু আগতে দিছিলে নেকি?
নাই -নাই দিয়া নাই, দিয়া নাই, নিটটো নাই যেই দিছিলো।
অহ।
তোমাৰ এইজ কিমান হৈছে?
হা।
এইজ কিমান হৈছে, এইজ কিমান হৈছে বয়স? টুৱেন্টি ফৰ প্লাছ, ছিক্স ছেম। কিবা ড্ৰপ-ছপ লৈছিলা নেকি?
নাই, নাই গ্ৰেজুৱেচন মানে মই এল এল বিৰ কথা কৈছো হা নৰ্মেল গ্ৰেজুৱচনৰ কথা কোৱা নাই।
এল এল বি টো ছিক্স ছেম টুৱেন্টি ফ'ৰ এল এল বি টো পাঁচ বছৰ নহয় জানো?
নাই থ্ৰী -থ্ৰী ইয়াৰ্চটো কৰিছো ফাইভ ইয়াৰ্চটো বি এল এল বি বুলি কয়। মাই আফ্টাৰ গ্ৰেজুৱেচন আফ্টাৰ গ্ৰেজুৱেচনচ থ্ৰী ইয়েৰচ কৰি কিনে আকৌ থ্ৰী ইয়েৰ্চ কৰিছো।
বাপৰে মানে ছিক্স ইয়েৰছ
উম, উম ছিক্স ইয়েৰ্চ
অ, মানে তুমি মোতকে চিনিয়ৰ অলপ
উম, চিনিয়াৰ হ'ম তোমাতকে।
টু থাউজেণ্ড কিমান?
এক চেকেণ্ড ৰব চোন একচেকেণ্ড।
অ।
হেল্ল'।
অহ কোৱা।
অঁহ।
অ, টু থাউজেন কিমান টু মান হ'ব চাগে- টু থাউজেন কিমান টু মান হ'ব চাগে।
উম, হোৱা নাই, এ হয় মানে লাষ্টত একদম নৱেম্বৰত। তু নহয়, উম। অ আপোনাৰ ফৰ।
উম।
ঠিকে আছে
অ তোমাৰ এ গ্ৰেজুৱেচন এইটো ক'ৰ পৰা কৰি আছিলা এল, এল বি?
অ, গুৱাহাটীতে কৰিছো মই।
নাই -নাই কোনখন কলেজ ইউনিভাৰ্চিটি?
গুৱাহাটী ইউনিভাৰ্চিটোৰ আণ্ডাৰতে হয়, দিছপুৰ ল কলেজ।
আচ্ছা, আচছা আকৌ এই বি এটো তাতে কৰিছা চাগে?
হা, বি কম কৰিছো। গেচি কেচি দাছৰ পৰা কৰিছোঁ।
আচ্ছা, আচ্ছা। এতিয়া কি লয়াৰ হ'বা নে কি? এতিয়াটো লয়াৰ তুমি?
এতিয়া বাৰু ৰেজাল্ট ওলোৱা নাই ন। এতিয়া এনে প্ৰেক্টিচ কৰি আছো আৰু।
অ-অ-অ। তাৰপিছত লয়াৰ কৰিব লয়াৰ-ল-লয়াৰ আৰু মেজিষ্ট সিহঁতৰ মাজত ডিফাৰেন্সটো কি মানে?
মেজিষ্ট্ৰেটটো টো জুডিচিয়েল এক্সাম দিব লাগিব ন। এনেটো এডভকেটো হয়। আমি যদি এনে পাছ কৰিলো বা কাউনচিলৰ পৰা এনৰলমেণ্ট নম্বৰটো পাই গলে জাষ্ট এডভোকেট, জাষ্ট এডভোকেট। আৰু মেজিষ্ট্ৰেট হ হ'বলৈ গ'লে জুডিচিয়েল এক্সাম বোৰ থাকে ন? সেইবোৰ দিব লাগিব।
অ, আচ্ছা তুমি লয় লয়াৰ মানে এডভকেটো দিছা?
হা?
মানে এতিয়া তুমি এডভকেটো দিছিলা?
মানে মই ডাইৰেক্ট চিম্পল গ্ৰেজুৱেচন কৰিছো, থ্ৰী ইয়াৰছ। কৰিছো, এতিয়া মই বিচাৰিলে দিব পাৰো মানে জুডিচিয়েল লেভেলত। এতিয়া মোৰ বাৰ কাউঞ্চিলৰ আগতে হেৰি আহিব লাগিব। থ্ৰী ইয়াৰ্ছ প্ৰেক্টিচ থাকিব লাগিব। তাতে আৰু
অ, মানে মই ফৰ্মেটটো ইমান ভালকে বুজি নাপাওঁ সেইকাৰণে
উম, উম। নাই ঠিকেই আছে বাৰু।
অ আৰু আ ঠিকে আছে। ল'ৰা আজি-কালি এল এল বি ডিগ্ৰীটো অলপ টেন্দ্ৰত আহিছে মানে। বহুতে কৰিব লৈছে কিন্তু। মানে আমাৰ কলেজৰ চাইডতে ল কলেজ এখন আ আছে আগতে ষ্টুডেন্টে নাছিলে। আজি-কালি যোৱা দুই বছৰ মানৰ পৰা বহুত হয় গৈছে।
উম অ তাতেটো আছে লগৰ তেজ মোৰ এটা ফ্ৰেণ্ড আছে। তাই তাৰ পৰা কৰিছে।
আচ্ছা, আচ্ছা দিয়া। অ হয় নেকি? আচ্ছা, আচ্ছা। বাইদেউ আপোনাৰ ঘৰত কোন আছে? কোন-কোন আছে?
ঘৰতে এম আম আমাৰ মানে চাৰিজন আছে আৰু মা, দেউতা, মই আৰু বা।
অ, আপোনাৰ বা আছে।
উম, অ বিয়া হ'ল।
আচ্ছা, আচ্ছা। এতিয়া বা ঘৰতে আছে নেকি?
হাজবেণ্ডৰ ঘৰত।
এতিয়াতো তিনিজন চাগে? অ। মোৰ হেৰি আ মোৰ ছেম খালি ভাইটি আছে।
অ আচ্ছা। কি পঢ়ি আছেনে?
অ, ক্লাচ ছেভেন। অ ক্লাছ চিক্স হয়।
তাকে।
অ। এ বা কি কিমান ইয়েছ হ'ল মেৰিডৰ মেৰিড হোৱা?
এ জাষ্ট ওৱান ইয়েৰ হ'ল।
অ, নিউলি মেৰিড মানে। আচ্ছা, আচ্ছা। ক'ত গুৱাহাটীতে নে?
অ, গুৱাহাটীৰ পৰা অলপ দূৰত। বাট মানে কি কয় কামৰূপ ৰুৰেলত পৰে আৰু মেট্ৰত নহয়।
অ, আচছা আচছা মানে লোকেচনটো
লোকেচন ন বক' বুলি কৈ জাগ-জাগাটো। ছয়গাওঁ, বক'।
অ, ছয়গাওঁ গৈছো বাৰু মই।
উম সেইফালে হয় অলপ আগ অলপ গ'লে আৰু বক' পায়। ছয়গাঁৱৰ পৰা অলপ দূৰ আছে। এক ঘন্টামান লাগে চাগে দে। আধা ঘন্টামান লাগিব চাগে।
মানে লখৰা পৰা একেলকে আধা ঘণ্টা লাগে। লখৰাৰ পৰা এইকণলৈকে আধা ঘন্টা মানে তোমালোকৰ ঘৰৰ পৰা তালে
না-না-না-না। আধা ঘণ্টা নহয় তাৰ বহুত দূৰ। মই ক'লো ছয়গাঁৱৰ পৰা। আপুনি ক'লে ন ছয়গাঁৱত গৈছে। মই কৈছোঁ ছয়গাঁৱৰ পৰা তাৰ পৰা অলপ আধা ঘণ ডিচটেন্স হব পাৰে আৰু আমাৰ ইয়াৰ পৰা দুই ঘন্টামান লাগিব।
আচ্ছা, আচ্ছা।
গুৱাহাটীৰ পৰা দুই ঘন্টা লাগে আৰু তাতে ব্ৰীজ- ট্ৰিজ কিবা বনাই আছে ন ফ্লাই অভাৰ। অ অলপ টাইম লাগে।
অ আচ্ছা, আচ্ছা। অ হেৰি যে এই এইটো কি বুলি কয়? এই যে ফ্লাই অভাৰ এখন বনাই আছিল, কিবা এম আখৰ দিছিল যে জেগাকণ নাম কি আছিলে? মালিগাওঁ? মালিগাওঁ নে কি? মালিগাওঁ ফ্লাইভাৰখন হ'লনে?
অ হ'ল। হ'লতো কেতিয়াবাই হ'ল।
উম মানে মঙলগৈ ফালেদি বহুত দিন যোৱা নাইতো। এই নগাঁও চাইদ দি যোৱা হয় সেইকাৰণে গমে নাপাওঁ সেইটো মানে।
অ, হৈছে মালিগাওঁৰ আমাৰ ঘৰৰ ওচৰতে এটা বনাইছিলে। এইটোৱে হ'ল এইটোও হ'ল কেইদিনমান আগত। ইনোগোৰেট কৰিলে। বহুত বহুত বনাইছে গুৱাহাটীত ফ্লঅ'ভাৰ
উম, গম পাও আকৌ তোমাৰ মাজতে এই ভাস্কৰ বৰ্মা দলং এখনো বনিছে নেকি? অ ফ্লাই অভাৰ নেকি? অ। আচ্ছা, আচ্ছা। দিয়া মই তোমাক পিছত কল কৰি আছো ৰখা। হুম।